উ উম।
অ ভালনে খবৰ?
খবৰ ভাল ভাল।
অ অ বাকী ঘৰতে নে কি?
ঘৰতে আছো বাৰু। ঘৰত মানে এ অলপ বাহিৰত আছো আৰু।
অ খোৱা লোৱা হ'ল?
খোৱা লোৱাটো বাৰু হেৰি হৈছে চাহটো খালো, ভাতটো খোৱা নাই আৰু।
আচ্ছা আচ্ছা।
অ অ অ। অ এনেই বোলো ফোন এটা কৰি খবৰ লওঁ আপোনাৰ।
আচ্ছা আচ্ছা খবৰ, খবৰ বাৰু আছো। নমৰি জী।
হয় আচ্ছা আচ্ছা, বাকী ডিউটি যাই আছে?
অ ডিউটি যাই আছো যাই আছো। এয়া ডিউটিত যাওঁ আৰু লাহে লাহে।
উম উম।
কিবা আছিল যদি কোৱাচোন।
নাই মানে এনেই ফোনটো কৰি আপোনাৰ খবৰ ললো, মই বোলো অলপ কথা চথা পাতো মানুটোৰ লগত বহুত দিন লগো পোৱা নাই।
অঁ আচ্ছা আচ্ছা ঠিকে আছে বাৰু।
আৰু মই মানে কালি মানে অফিচত গৈছিলো। অফিচ এটা এই ফটৰ অফিচত গৈছিল ৰ। যামতে মই প্ৰায় অঁ তাত মানে মই প্ৰায় বাৰটামান বজালে বহিলোঁ।
উম উওম।
তাত কোনো এজন কৰ্মচাৰী অহা নাই তেতিয়ালৈ ই মানে ইচ্ মানে ৰুম খোলা মানুহজনৰ বাহিৰে
অঁ!
জোজট বিৰাট ডাঙৰ ভুল।
অঁ সেইটোতো বাৰু ডাঙৰ এটা ভুল হৈ আছে বাৰু আমিতো আৰু প্ৰাইভেট চাকৰি কৰা মানুহে।
সেইটো হয়।
চৰকাৰী মানুহত নহয়তো এই চৰকাৰী মানুহৰ যি মন যায় তাকে কৰে এ ন চি আইতা
হলেও তাক কোনো মানে এইটো পধ্যায় মানিব নোৱাৰা কথা মানে এজন কৰ্মচাৰী মানে বাৰটা বজালৈ আহি পোৱা নাই অফিচত
উমঁ উমঁ উমঁ এইটোতো মানে ধৰি এ চৰকাৰে অলপ এইগিলাক হেৰি কৰিব লাগে ধৰ অফিচত বহুত দেৰি লাগি আছে আজিকালি হেৰি নহয় মানুহ বিলাক নাহে এ যিমান মানে নিয়ম বনাইছে কিমান আজিকালি নমুনীয়াবিলাক বেছি হৈছে
এতিয়া মানে ধৰ এতিয়া বাৰটা বজাতকি মানুহজন আহাই নাই ঘৰৰত ধৰক চাৰে বাৰটা মানত আহিব আহি কিনে আকৌ চাৰিটা বজাত যাব বৰ হ'বই
উমঁ উমঁ এইটোয়ে ব আকৌ বাহে লাগ ন এই সেইগিলা অফিচত টো টামাম সেইগিলা অফিচত মানে পাৰিলি এই হেৰিয়ে কৰিবা খোজে হ'ব দে যেতিয়া গ'লেও হ'ব।
উমঁ! এ চৰকাৰে অলপ ভিতৰত চকু দিব লাগে মোৰ মতে অফিচ কাছাৰী বিলাকৰ টাইম টেবুলটোৰ ওপৰত
উমঁ উমঁ উমঁ সেতই সে এটাই ভাবে মানে ইলেকচন অফিচত হেত মানুহবিলাকে আমাৰ কাম আৰু ইলেকশ্যনৰ সময়তে থাকে বাকীনো কি আছে ইয়াত সেনেকৈ মানে হেৰি হৈ
আৰু সদিনাখে নিউজ এটা পালোঁ কিবা অখিল গগৈ আৰু পিছু হাজৰিকাৰ মাজত অলপমান তৰ্কাতৰ্কি
অঁ অঁ অঁ অঁ অঁ অখিল গগৈৰ এ তেওঁলোক দুটা তোৰ আৰু ক'বই লাগে নে
আৰু এজন আছে জয়ন্ত মল্ল
উমঁ জয়ন্ত মল্ল বৰুৱা
অখিল গগৈয়ে অলপ তেওঁক মানে অলপ দাবী দিছে তেওঁ চিণ্ডিকেটবোৰ মানে গোটেই চলাই থাকে বুলি আমাৰ নামনীয় অসমত
ওঁম ওঁম ওঁম ওঁম।
মানে মই অলপ জয়ন্ত মল মানুহজন অলপ মানে মই অলপ দি মানে ইমান এটা ভাল নাপাওঁ মানে জয়ন্ত মল্ল মানুহজন যে
উমঁ উমঁ!
তাকে সেই মানে কি ক'বা আৰু এতিয়া ৰাজনীতি বস্তুতোয়ে সেনেকুৱা
উমঁ উমঁ!
এতিয়া অখিল গগৈয়ে যি কৰিছে তাৰপিছত জয়ন্ত মল্ল বৰুৱাই কি উত্তৰ দিছে ম কথাৰ কোনো মানে হেৰি নাই কোনো ধৰণৰ লিংক নাই সেইটোৱে তে ক'ব লাগে কৈ আছে সেনেকুৱা দেখোন উমঁ উমঁ ইটোৱে সিটোক মানে আক্ৰমণ কৰি মানে কিমান আক্ৰমণ কৰিব পাৰি সেইটোহে তেওঁলোকৰ ঠাণ্ডা
আৰু মানে আমাৰ বিধানসভাৰ মিটিঙত মানে বেলেগ কোনো প্ৰাৰ্থী মোৰ লগত মই তৰ্কাতৰ্কি কৰা দেখা নাপাওঁ অঁ অনলি অখিল গগৈৰ লগতে চবে লাগে।
উম উম উম তাকেইতো।
যোনজন থাকিল মুখ্যমন্ত্ৰীয়ে হওক যোন মন্ত মানে বেলেগ কোনো বিধায়ক মন্ত্ৰী লগত নালাগে কেৱল অখিল গগৈৰ লগত লাগে।
উম উম, এতিয়া মানে কি বুলি ক'ম ধৰ অখিল গগৈ, জ্ঞান আছে তেওঁ জানে কিন্তু এইবাৰ মানে বিৰোধীৰ ভূমিকা, অখিল গগৈৰ নিচিনাই হ'ব লাগিব কাৰণ অখিল গগৈ কি হৈছে।
অনলি ওৱান বুলি ক'ব লাগিব কাৰণ। এশ দুজন এন ডি এ উম এশ দুজন, এন ডি এ বিধায়ক আছে এশ দুজনৰ ভিতৰত, এতিয়া যদি। চেলেঞ্জ কৰি কিনে কথা ক'ব লাগে এইটো অখিল গগৈ নিচিনাকে ক'ব লাগিব এটা কথা।
উম উম,
মানে একদম পুৰা পাৰ্লিয়ামেণ্টেৰী প্ৰচিডিং মেইনটেইন কৰি কিনে কথা ক'ম। ধৰ সেইটো মুচনত যদি মানে ভাবি থাকে যে ঊনৈশ জন বিধায়কে একো কৰিব নোৱাৰে। মানে, এন ডি এৰ ইমান পাৱাৰ আছে মোৰ যি মন যায় মই তাকে কৰিম কিন্তু সেনেকুৱা কৰি দিব পৰাকে, পাচ দি আছিলো তেতিয়া তেওঁলোকৰ হাতত কাৰণ, এপচিলেট মেজৰিটিটো আছে বিজেপি নিজৰে আছে এপচিলিয়েট মেজৰিটি, তাৰপিছত এন ডি এ পাৱাৰ এন ডি এ পাৱাৰত আছে।
হয়।
নিজে চৰকাৰ গঠন কৰিব পাৰে মানে। কৰা অৱস্থাতো তেওঁলোকে বিৰোধীৰ সহায়ত চৰকাৰ গঠন কৰি আছে। গতিকে মানে। বহুত এটা হেৰি আৰু পাৱাৰফুল হৈ আছে পাৱাৰ হৈ আছে। এতিয়া ধৰ এই আজিৰ পৰা এমাহমান আগতে ইউ চি চি, ইউ চি চি আনোতে ধৰ বিৰোধীয়ে বিৰোধ কৰিছিল ত, হিমন্ত বিশ্ব শৰ্মাই মন্তব্যত কৈছিল যে আহ, যদি যাব মন আছে বাহিৰত গ'লে হ'ল। আমাৰ হাতত এশ দুজন বিধায়ক আছে নয়ছিল সটোৱে মানে বিৰোধীৰ যিটো হেৰি আৰু ভূমিকা সেইটো যথেষ্ট মানে হেৰি গুৰুত্ব থাকে কিন্তু, অসমৰ ক্ষেত্ৰত মানে এতিয়া ধৰ বিৰোধীৰ কোনো ধৰ মানে গুৰুত্ব নোহোৱা হৈ গৈছে আৰু
অ আৰু কি।
পক্ষ আছে বিৰোধী বুলি কোনো নাই তাতে।
আৰু কি মানে শিৱসাগৰ যিটো আমাৰ অখিল গগৈৰ যিটো,
উম উম
অখিল গগৈ মানে যিজন তেওঁৰ মানে অপজিত বিজেপি প্ৰাৰ্থীৰ।
উম উম কুশল দুৱাৰী।
নাম অ তেওঁৰ নামটো মই এতিয়া জানিম কুশল বাৰু তেওঁ মানে, এ নিজিকে নিজিকাত মানে এইবাৰ তেওঁক মন্ত্ৰী পাতি দিছে।
তাকে,
তাতে দুয়োজন এটা পাৱাৰত থাকে। তাত মানে বিজেপি তাত তাত বিজেপি নহ'লেও মানে তাত মানে বিজেপি আছে।
উম উম। এয়া শিৱসাগৰৰ মানে ৰাজনীতিটো অলপ বেলেগ ধৰণৰ ৰাজনীতি। তাতে ধৰ বিজেপিয়েও বিচাৰে যে অখিল গগৈ বিধানসভাত আহক। অ তেওঁ বিচাৰে যে মই বিধানসভাত যাওঁ, কাৰণ যিখিনি অ অখিল গগৈয়ে মানে হয়তো বহুত সময়লে মানে হেৰি কথা কৈ থাকিব পাৰে, মানে উল্টা-পাল্টা কথা কৈ থাকিব পাৰে। কিন্তু তাৰ মাজত যিখিনি গুৰুত্বপূৰ্ণ তথ্য দিয়ে সেইখিনি কিন্তু তেওঁ সদায় মানে কিতাপৰ জ্ঞানৰ জৰি়য়তে দিয়ে বা তথ্য ভি তিক কথা কয়।
হয়।
যেতিয়া কথাটো মানে ডাইভাৰ্ট কৰিব চেষ্টা কৰে তেতিয়া অখিল গগৈে মাত মাতে। আৰু সেইটোকে মানে শাসক পক্ষই মানে হেৰি কৰি পেলাই আৰু। ইছু টাইপ কৰি পেলাই যে অখিল গগৈয়ে মই কথা কৈ থাকোতে বিৰোধ কৰি আছে। কিন্তু অখিল গগৈয়ে যিটো প্ৰশ্ন সুধে সেইটোৰ উত্তৰ কেতিয়াও নিদিয়ে।
সেইটো হয়।
উম এতিয়া বিজেপিক য মানে এন ডি এক যদি প্ৰশ্ন কৰিব লাগে, যদি পাৰ্লিয়ামেণ্টেৰী প্ৰচিডিঙত কামটো কৰে কেতিয়াও পচিবল নহয়। কাৰণ বিজেপি বা এন ডি এৰ হাতত ইমানেই পাৱাৰ আছে ত তেওঁলোকে মানে ধুই মাহি নিব পৰা কেপাচিটি আছে বিৰোধী বুলি পাৱাৰে নাই, ক'ত অসমত বিৰোধী কি আছে?
সেইটো হয়। আৰু আমাৰ চহৰখনে বাৰু
খিনিহে গুৰুত্বপূৰ্ণ।
হয় হয়।
বিধানসভাত যিখিনি কথা ক'ব সেইখিনিয়ো গুৰুত্বপূৰ্ণ কাৰণ সেইখিনি তেওঁলোকে আইন বনাব, তাৰপিছত ইমপ্লিমেণ্ট কৰিব, ইমপ্লিমেণ্ট কৰি উঠি তাক প্ৰযোজ্য কৰিব সেনে, গতিকে হিমন্ত বিশ্ব শৰ্মাৰ সিমান খিনি কেপাচিটি আছে আৰু।
আৰু তেওঁলোকে বহুত খিনি ভালো কৰিছে বাৰু।
উম উম।
আমাৰ কোনো কাৰেপচন নোহোৱাকৈ চাকৰি দিছে,
উম উম সেইটোতো আছেই বাৰু। সেইটো বিষয়ে ক'বই লাগিব। সেইটো যোৱা পাঁচ বছৰত যিখিনি ধৰ চাকৰি বাকৰি দিলে এই যোৱা পাঁচ বছৰত যৰ যিমান চাকৰি দিছে বা ইটা
হয়।
নতুনে দেখা পাইছো এ পি এছ চি ডিজিটেল মানে ডকুমেণ্ট চেকিং প্ৰচেছ এটা আনিছে নে যাতে কোনো ধৰণৰ হেৰি নহয় আৰু প্ৰচেছটোত কোনো ধৰণৰ বিপদ নহয়, তাৰ কাৰণে ধৰ চেষ্টা কৰি আছে আৰু।
হয়
এতিয়া আমি যোৱা পাঁচ বছৰ মানে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত আমি দেখা পাইছিলো তেওঁ পাৱাৰত আহিয়ে প্ৰথম কাম কৰিছিল এ পি এছ চি কেলেংকাৰীৰ তথ্য পাতিল
মানে ৰাকেশ পালৰ যিটো হেৰি আছিল পিছত হিমন্ত বিশ্ব শৰ্মা পাৱাৰত আহিল কেচটো অলপ তল পৰিল বাৰু
হয় হয় হয়
তাবিও বিহু ধৰ এতিয়া মানে সেই সেইটো কেচ যাতে সম্পূৰ্ণ হেৰি কৰে আৰু ধৰ আমাৰ যিবিলাক সমস্যা আছে বাংলাদেশ সেই সমস্যা তাৰপিছত ছয় জাতিৰ জনজাতিকৰণ তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত যিবিলাক সমস্যা এইবিলাক সমাধান কৰক শাসকত থাকি মানে এ উন্মাদ হৈ যাব নালাগে আৰু মানে যি মন যায় তাকে কৰিম সেইটো হব নালগে ৰিচেণ্টলি যিখন বিল আনিলে ইউ চি চি এইখন এখন গুৰুত্বপূৰ্ণ বিল
উম উম গুৰুত্বপূৰ্ণ
এইকানে আ লিভিন নে নে লিভিনত থাকি উঠি ধৰ বিভিন্ন ধৰণৰ হেৰি কৰে
হয়
আহ ছোৱালীজনীৰ জীৱনটো ধ্বংস কৰে বা ছোৱালীজনীয়ে ল'ৰাটোৰ জীৱন ধ্বংস কৰে আমি দেখা পাই আছোঁ গতিকে তাৰ তত মানে গুৰুত্বপূৰ্ণ তাৰোপৰি ধৰ মুছলিম বা আ যদি হেৰি ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে তেওঁলোকেও ধৰ আ বহু বিভাগ হেৰি কৰে চাপৰ্ট কৰে বহু বিঘাহটো বন্ধ কৰাৰ ক্ষেত্ৰতো এখন গুৰুত্বপূৰ্ণ বিল এখন
অ অ সেইটো সেইটো কিন্তু বুৰাত ভাল কাম কৰিছে দেই
তাকেতো
আৰু আৰু কি মানে চাকৰি ক্ষেত্ৰতো মানে বহুতখিনি মানে আমাৰ দুখীয়া মানুহ মানে সহায় হৈছে
উম উম
আৰু যিবোৰ আঁচনি দি আছে তেওঁলোকে জা আঁচনিসমূহৰ জৰিয়তেও আমাৰ তিৰোতা মানুহবোৰৰ বহুতখিনি সহায় হৈছে
উ আমাৰ যিবিলাক আঁচনি দিছে ধৰ অকল অ তিৰো তা মানুহ বুলিয়ে নহয় আমাৰ ল'ৰা যুৱক যুৱতী বা আ তাৰপিছত বিধৱা পেঞ্চন হওক এইবিলাকতো দিয়ে আছিল তাৰোপৰি অৰুণোদয় আহিল তাৰপিছত আহ যিবিলাক এ গোত আছে ধৰ গাঁৱত চেল্ফ হেল্প কিবা কি বুলি কয় এইটো ছেল্ফ পেপ গ্ৰুপ নেকি এচ এইচ চি বুলি যে কয় মানে এই ৰিচেন্টলি যে এ দহ হাজাৰ নাই কিবা বুলি যে পোন্ধৰ হাজাৰ পইচ তামাল তাতেও যথেষ্ট খিনি হেৰি কৰি আৰু গতিকে এইটো ভাল আঁচনিৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰি আছে বাৰু
আহ আৰু এতিয়া এতিয়া ধৰক এতিয়া ৰাস্তা পথবিলাকো বহুতখিনি উন্ন উন্ন উন্নত হৈছে
উম ৰাস্তা পদূলি বা আগতে ধৰ এই মানে গাটা হৈ আছিল ধৰ ৰাস্তাবিলাক একদম মাছ পুহিব পৰা অৱস্থা হৈ আছিল আৰু আগতে এতিয়া ধৰ ৰাস্তাবিলাক ভাল হ'ল আ এক্সিডেণ্টৰ পৰিমাণ ধৰ আগৰ তুলনাত কম হৈছে শেষ হোৱা নাই বাৰু অলপ কমিছে আৰু
কিন্তু এটা কথা গুৰুত্ব দিব লাগে যে শিক্ষা খণ্ডত মানে এতিয়া কিছুমান ঠাইত মানে এই চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰী নোযোৱা হৈ গৈছে
উম উম
তাৰ মান